অ মানে মই ফোনটো যে গমেই পোৱা নাছিলোঁ।
আহিলা এতিয়া।
অ কি কৰি আছে।
কাইলৈ মেগী লাগিব দেই দোকানত।
অ হ হ অ তই কি কথা কৈ আছ ই হি হি।
এ হে এ অ। মেগী নাখায় নেকি মানুহে মেগী খাই চোন।
কিবা এটা মেগী আনিব। মেগী তই মেগী বেছি নাখাবি আকৌ মেগী খোৱাটো ভাল কথা নহয় কিন্তু দেই।
কাইলে মই ‌চবকে মিগী খোৱামগে। উম কি কৰিছ। হেল্ল'। হেল্ল' হেল্ল'। মাত নাই আহা। হেল্ল'। হেল্ল' হেল্ল'-হেল্ল' এই মাত নাই আহা